অ হেল্ল' ক উম ঘৰত। বাহিৰত বহি আছো বাৰাণ্ডাত।
কিয়?
উম গৰম লাগিছে ঘৰত সেইকাৰণে বাহিৰত? ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে? উম অ চব ভাল তোৰ ক।
মোৰ বঢ়িয়া?
অ আনটি কি কৰি আছা?
জানো কি কৰিছে ভাত বনাই আছে নেকি?
ত কিয় নাজান ভাই।
মই মো বাহিৰত বহিছো মানে সেইকাৰণে?
অ তই ঠাণ্ডা বতাহ লৈ আছ।
আহ ঠাণ্ডা বতাহ? বাকী পঢ়া পাতি।
পঢ়া পাতি নাই কৰা ষ্টাৰ্ট কৰিব লাগিছিলে কলেজ ষ্টাৰ্ট হোৱাৰ আগৰ পৰা অলপ লাহে লাহে প্ৰিপাৰেচন?
অ কি বুকচুক কিনিলি নেকি থাৰ্ড চেমৰ।
নাই কিনা নাজানো না ক লাইক কোনটো কোনটো বুক কিনিব লাগে এনেতে প্ৰফেচাৰেহে কয় এইটো এইটো বুক কিনিব লাগে বুলি।
অ অ
এতিয়া ভয়ো লাগি আছে ছেকেণ্ড চেমত যদি বেগ লাগি যায়।
একো নহয় এবাৰ কি কি বুলি কয় ৱল্ড কাপ। জাবিনে নাই।
ৱৰ্ল্ড কাপ চাম বুলি ভাবিছে এবাৰ।
কিন্তু টাইমিংটোহে বেয়া হ'ল।
কিয়।
কিয় ৰাতি ৰাতি চাৰে বাৰতাৰ পৰা।
উম
মানে ইউ এছ এৰ লগত টাইমটো নিমিলে ন আমাৰ।
উম
ইয়াতে ৰাতি আমাৰ ইয়াতে ৰাতি চাৰে বাৰটাৰ পৰা ষ্টাৰ্ট হব ফাৰ্ষ্ট মেচ। গ চেকেণ্ড মেচ হাব অ। কেতিয়াবা থ্ৰী থাৰ্টিত হ'ব কেতিয়াবা টু থাৰ্টি কেতিয়াবা ছিক্সত হ'ব। মৰ্ণিং কেতিয়াবা আকৌ চাৰে সাতটাত হ'ব। এ আছে। যে থাৰ্ড পাৰ্টি কিছুমান?
অ অ ন টিভিতো নি টিভিতটো নিদিয়ে চাগে। সতিয়া।
দিব টিভিত জি ফাইভত দিব। অ সটো ছাব্ক্ৰিপচন ল'বৰ কাৰণে? টুৱেলভ ৰুপিজেফটিন ৰুপিজ লয় অকল?
অ জিঅ' হটষ্টাৰত
জিঅ' হটষ্টাৰত নিদিয়ে নিদিয়ে জিঅটত নাই নাই তাত নবাবি জি' অ টিভিত পাবি জি ফাইভ
অহ
যদি কনটেক্ট আছে তেখেতৰ তেনেহ'লে জিঅ' টিভিত পাই যাবি।
অ অ
নহ'লে থাৰ্ড পাটি বিষ কৰিব লাগ আৰু
থাৰড পাৰ্টি আ এ মোৰ মোবাইল থাৰড পাৰ্টি আ নচলে
সেইটো হয়চোন
উম উম চটত মানে একো চাবই নোৱাৰো মই সেইকাৰণে একো মুৰ্গীও চোৱা নাছিল ৰিলছো চোৱা নাই এনেকে বহি আছো।
কিবা কিনি ল এ ছাব্ক্ৰিপ্যন পৰা।
হা নাই পইচা নাই।
অ এ ষ্টুডেন্ট আইদি লগাই পিনে এ এবছৰ কাৰণে কিন লো কম দামত পাবি।
কিন্তুু ষ্টুডেন্ট আইডি নাই না মোৰ দ আই নাই
কিয় নহব?
ক'ৰত আছেষ্টুডণ্ট‌ আইডি?
আই দি কাৰ্ড খন নহলেও হ'ব এডমিশন লোৱা যোনখন শ্লিপখন থাকে সেইখন শ্লিপ দি দিলেই হৈ যায়।
অহ।
তাতে খালী ইয়াৰটো ভালকে লিখে লিখা থাকিলে হ'ল।
উম।
এবাৰ ছাপোৰ্ট ক কৰিবি ৱৰ্ল্ড কাপত
চাউৰ কোনটো কোনটো বা আহে,
কিয়ক চাপৰ্ট কৰিব ব্ৰাজিল নে আৰ্জেটিনা?
নাজানো মই,
তগি ৰ নল ফিন্নক
ৰণাল্ডো।
অহ
মই শুনিছো হে মই এই এইবছৰৰ পৰাহে ষ্টাৰ্ট দিম চোৱা।
আচ্ছা?
ইয়াৰ
মইত ব্ৰাজিলক ছাপোৰ্ট কৰিম।
উম কাৰণ কি তাতে নেমাৰ আছে যে।
অহ অ নিম লাষ্ট ফুল কাপ এই পিনো-
অ ন ইমান নেইমাৰ মেচি ৰোনাল্ডো তিনিটাৰে আছে মেৰ্চ
অ লাষ্ট
ভাই ফেণ্ডামটো বহুত হব ভাই ভাল কৰা মজা আয়গা।
তাকে এবাৰ চাব লাগিব, কি হয় কি নহয়।
আৰু পাৰফৰ্ম কোনে কৰিব?
পাৰফৰ্ম মেক্সিকোটো। অ চাকিৰা যাব।
আহ।
অ আৰু এটা কোনোবা আছিলে সেইটো পাহৰিলো। মেল পাৰফমাৰ এটা আছে। বাকী আৰু আছে বহুত আৰ্টিষ্ট। কিমান আছে।
বিট এ চব কি হ'ল।
বি টি এছ নাই বি টি এছ লাষ্ট টাইম আছিল অ।
অ বিটছ লাষ্ট টাইম কি জংকুকে জংকুকে অকলে কৰিছিলে অ নেকি উম। মই ইমান এক্সাইটেড আছিলো বি টি এ পাৰফৰ্ম কৰিব সচা। নৰা ফাটেহী মই তাইৰ এতিয়া নাম শুনিলেই মোৰ খঙ উঠি ।
তাই এবাৰ লিষ্টত আছে। অফিচিয়েল।
অঁ।
আৰু চাগে আইচৰ স্পীডো চাগে পাৰ্ফৰ্ম কৰিব চাগে তাতে। তাৰ যোনটো নতুন যোনটো নতুন গান বেছে তাৰ। ন বুলি
অ অ, নীৰৱ এ ফোন মাৰিছিল।
ফুটবল মানে এইটো ৱৰ্ল্ড কাপ চিজন আ আহাৰ কাৰণেহে বনাইছিলে এনে।
অঁ।
সেইটো তাৰ য যাই পিনে ফিফাইেটো অফিচিয়েল এ এলবামত ভৰাই দিছে তাৰ গানটো। এতিয়া তাৰ পৰা সি এতিয়া তাৰ পৰা সি মাৰে ৰিবনু। কম আছে পুৰা। পাৰীয়েছে বুৰা বত বহুত সিও পাৰফৰ্ম কৰিব চাগে তাতে।
উম, তাতে স কি পাৰফৰ্ম কৰিব জঁপিয়াই জঁপিয়াই চিঞৰিব।
জপিয়াই জপিয়াই গান গাব সি।
টোৱে কাম।
অ দালিৰ মেহেন্দীৰ গানটো গাব ফেমাচ গান।
উম।
তাৰ ফেব্ৰেট গান কেইটা।
উম
উম
এই এই ধিমান বুলি যে, এটা ল'ৰা আছে আৰে অসমৰ সি যে। বোলে লাইভ ষ্ট্ৰীম কৰে টুইটছত। শুনিছ?
কিহত?
টুইটচত। টুইচ টুইচ ।
গম নাপা নহয় ।
উম নীলবে তাৰে চাই বোলে ধিমান
সেইটো গম নাপাওঁ দেই।
অ আইচ আইচ স্পীডত এইবোৰ কৰি কৰি ফেমাচ হয় গল।
অ
নহয় কেনেকে হয় ভাই যাষ্ট সিহঁতে ৰিয়েক্ট হে কৰে ভিডিঅ' কিছুমান চলাই লাইভত থাকি ।
সেনেকুৱা ৰিয়েক্ট কৰিবৰ কাৰণে পাৰিব লাগিব না মেইন কেছ টো হল সেইটো। এইখিনি তে হৈছে যেনেকে ৰিয়েক্ট কৰে আমি সেনেকে ৰিয়েক্ট কৰিব কাৰণে লাজ কৰিম না । যদি নিজে যদি কৰো সেইটো ৰিয়েক্টচনটো ভিডিঅ' ভিডিঅটো আপলোড কৰিবৰ কাৰণে লাজ লাগিব ন নিজৰে ।
অ ৰিয়েক্ট কৰা কি আমিতো তাতকেও বেয়াকৈ ৰিয়েক্ট কৰো কিন্তু আপলোড কৰিবলৈ কনফিডেনচ নাই। আৰু চেটআপ লাগে ভাই, এই ধিমানেও ভাই নিজৰ ৰুমত পুৰা চেটআপ লই লৈছে হয় নেকি কিন্তু সি পুৰা চেটআপ লগাই লৈছে ।
লগাব পাৰি মানে তোৰ যদি ফাৰ্ষ্টটে যদি পইচা থাকে লগাই ললি তোৰ যদি পইচা পইচা নাথাকে ছেটতাব নোহাৱাকে হৈ যায়, যাষ্ট ভাল লেপটপ এটা এটা নহ'লে পিছ এটা হলে' হৈ গ'ল ।
অ
বাকী গ্ৰীণ স্কিন লগাই লবা বাচ হৈ গ'ল আৰু কি লাগে?
অ তেন্তে তৌ পাৰচোন কৰ না।
নাই নাই।
হলে ইএ ৰাম হলে হ'ব ব নহ'লে নাই। হ'বতো লাগে উ, বি-বিকচ এইবোৰ কৰি বহুত সেই চাকচেচফুল হয় ভাই, টাইম লাগিলেও কিনি ল এটা ছেকেণ্ড হেণ্ড ভাল চায়। উম তে নতুন কিনি ল।
খুন্দি থাকোঁতে মই গেম কেতিয়া খেলিম?
আছে নঃ।
অ ফুটবলটো বাদে দে ফুটবলটো খেলো খেলোয়ে মই মানে, এই-স্প'ৰ্টত সোমাইছো না মেইন কেচটো হ'ল টাইম নিমিলে
অ ই স্পৰ্ট কি হয়?
ইস্পৰ্ট যেনেকুৱা ইস্পৰ্টো মানে, ফিজিকেলি যোনটো ফিজিকেল গেমবিলাক যোনবিলাক স্পৰ্ট আৰু ইস্পৰ্টছটো ইলেকট্ৰনিক স্পৰ্ট মানে
অ আহ, তাৰে পৰা পইচা পায়?
অ, তাৰ পৰাতো পইচা হব, আৰু যদি তই যদি টুৰ্ণামেণ্ট বিলাক খেলি থাক। খেলি পিনে তাৰ পৰা তই পইচা ল'ব পাৰ। তাৰপিছত আৰু যদি তই যদি এনেকে ভাল খেলি-খেলি যদি ভাল টিমত নহলে অৰ্গেনাইজেচনত সোমাই যাব পাৰ, তাতে ভাল চেলেৰী পায়।
অহ
মানে, অকমান ভাল খেলিব পাৰিলে যদি তই টিমত যদি সোমাই যাব পাৰ ভালকে মানে মান্থলি তোৰ এ লাখৰ ওচৰতে মানে থাকে চেলেৰী।
ভাই, এ ল'ৰা মানুহ সেইটোৱে। আৰামছে কবা কবাৰ পৰা ছোৱালী-ছোৱালী আছে বহুত কম আছে ভাই
কি বহুত কমা আছে, ছোৱালীও আছে বহুত।
উম হম, আমি নাজানো খেলিব এইবোৰ।
খেলিব জনা হবি
পাবজি ট্ৰাই কৰিছিলো, এবাৰ ইমানটো মই জিন্দেগীটো জিয়া নাই, যিমান বাৰ মোক গুলি মাৰি দিলে।
মানে, তই তাতে তই এদিন-এদিন-এদিন খেলিলে নহব, তই তাতে খেল থাকিব লাগিব অকল খেলিলে নহ'ব তই চাব লাগিব। গেম, তই চা-চাবও লাগিব, খেলিবও লাগিব তেতিয়াহে পাৰিবি।
উম, কোনটো ভাল মোবাইল লেজেণ্ডছ ভাল নে সেনেকুৱা
মানে, মোবাইল লেজেণ্ডছো মোবাইল লেজেণ্ডছতো স্কোপ আছে। কিন্তু বি জি এম আইত বেছি স্কোপ আছে, কিন্তু ভালকে খেলিব জানিব লাগিব
উম।
তই যদি বি জি এম আই খেলি পোৰা যদি খেলিব পৰা হৈ যাও তাইক তই যদি তু যদি ষ্টীম কৰ ষ্টীম তা পৰাও মানে বহুত মানুহ উঠি যায় ওপৰত।
অহ
তাৰপিছত তই ভাল -ভাল অৰ্গেনাইজেচনত তই এজ এ কন্টেন্ট কিয়েতাৰো জইন কৰিব পাৰ পিছত
অ,
তেনেকও বহুত ভাল, জানিব লাগিব খালি।
তাকে তাতে পিছত পইচা দিও কিনে ন গেমতো পইচা দি বস্তু কিনে স্কিন কিবা কিবি ৱেপনচ অ,
কৰিলে যদি অকণমান যদি ত মানে ফেমাছ হৈ যাও, ইটো কিনিব নালাগে, এ দটোো এ ফ্ৰেন্ড বিলাকে মানে গিফ্ট কৰে বেছিভাগ,
অঁ
কোনোবা ছেলেনজ দিব কিছুমান ছেলেনজ দিব তই যদি চে্ এনেকুৱা ছেলেনজ বোৰ কমপ্লিট কৰ' সেইবিলাকতক' পইচা দিয়ে সেনেকুৱা।
তাকে এ ভাই ফেনছ বোৰো লাইক চুপাৰ জেটত পুৰা পঞ্চাশ, টকা দিব এশ টকা দি কিনে কমেণ্ট কৰিব যাতে কমেণ্টটো দেখা পায়।
অঁ অঁ তেনেকুৱা থাকে বহুত। আৰু এজনেও কমেও বহুত বাৰ মানে কমেণ্ট কৰি দিয়ে একেলগে চুপাৰ চেট দি পিনে।
অ বহুত ইনকাম হয়ৰে,
সেনেকেও ইনকাম হয় তাৰপিছত ইউটিউবত তোৰ যদি। যদি গ্ৰ' কৰে। তাৰ পৰাও ভাল পইচা কামাব পাৰি।
উম কিন্তু ইনষ্টাগ্ৰামৰ পৰা নোৱাৰি বোলে ইনষ্টাগ্ৰামত নাপায় জানো, কিন্তু ইনষ্টাগ্ৰামত বোলে পইচা নাপাই বেলেগ বহুত। মানে ভিডিঅ'জ মিলিয়নছত ভিউজ গৈছে।
না না ভিডিঅ'ছ ৰীলছত। এ ভিউজ গ'লে অলপ লাইক আহিলে নহয় নহয়, ইনষ্টটাগ্ৰামটো কেনেকুৱা ইনষ্টটাগ্ৰাম, এড দিব ধৰ প্ৰমোচন কৰিব কাৰণে। কেনেকুৱা কিমান কিবা। কিবা কিবি মানে যোনবিলাক কম্পেনী হয় কিবা কিবি মানে ব্ৰেণ্ড থাকে কিছুমান।
অঁ।
ধৰ এড কিছুমান দিব। সেইটো যদি সেইটোৰ ওপৰত কথা, সেইটো এটা টাৰ্গেট দি দিবই, ইমান ইমান লাইক লাগে ইমান যুঁজ লাগে। কি হৈ গল টো পইচা দি দিব হেনেকোৱা। ব এনেকুৱা মানে ইউটিউবত তেনেকুৱা নহয় ইউটিউবত ভি ভিউজ কাউণ্ট কৰে।
অঁ
উম।
দে দে হ'ল নেকি।
অঁ দে দে।
উম দে